উম, ভালে আছা?
হয়, ভালে আছো। আপুনি কেনেকুৱা আছে?
আছো ভালেই।
কি কৰি আছে আপুনি?
এ গাড়ীত বহি আছো।
হয়।
বাহিৰ গৰম লাগে নাই? বাহিৰ শব্দটো আহে কাৰণে
অ। খোৱা-লোৱা কৰিছে?
হয়, খোৱা-লোৱা কৰিছোঁ।
অ কিহেৰে কৰিলে আপুনি?
আজি খালো দালি আছিল আৰু পল্ট্ৰিৰ মাংস।
অ।
আমাৰ ডেইলি চব্জি একেই চব্জি হয়। বেলেগ চব্জি নবনাই কেণ্টিনত।
অ।
তাৰপিছত আজি আলোচনাত দেখি কি লৈ আলোচনা কৰিব?
ভাবিছো খাদ্য লৈ আলোচনা কৰো।
অ খাদ্যটো আমাৰ দৰকাৰী বস্তু হয়। আমাৰ জীৱনৰ কাৰণে, শৰীৰৰ কাৰণে খাদ্যতো এটা হয় আমাৰ একো কৰিব নোৱাৰো। খাদ্য আমাৰ খাবই লাগিব। তাৰ লগতে আমি খোৱাৰ সময়ত কিছু বচ টো তামানে প্ৰটিনযুক্ত বস্তু খাব লাগিব। ইছপিছিয়েলি আমি যে ক'বলে যাওঁ আমাৰ শৰীৰটো ঠিক ৰাখিবলে হ'লে আমাৰ ৰাচায়নিক সাৰ ব্যৱহাৰ কৰা বস্তুখিনি আমি পৰিত্যাগ কৰিব লাগিব।
আৰু ঘৰুৱাভাৱে যদি আমি চিন্তা কৰোঁ ঘৰত যদি বিশেচকৈ যদি ঘৰত জৈৱিক চাৰ দি
শাক-পাচলি বা ফল-মূল যিখিনি আছে সেইখিনি যদি আমি নিজে তৈয়াৰ কৰিব পাৰো আৰু বেছি ভাল।
হয়। হয়।
টো ইফালে দেখা যায় আমি বজাৰৰ বস্তিখিনি বজাৰত যেতিয়া যাওঁ তাতে যিমান আমাৰ হত চব্জিখিনি আছে আলু, পটল, মৰিচ। বেছিভাগ বস্তু তামানে আজিকালি ৰাসায়নিক সাৰৰে তৈয়াৰ কৰা। তে হে সেই কাৰণে আমি বজাৰত গ'লেও বহুত বস্তু চাই চিন্তি কিনিব লাগে। চব্জি হত তো কৰদমি কি কিবা এটা চব্জি কিনিলে কিহৰ এইটো আমাৰ ঘৰুৱা হয় না বাহিৰৰ বাহিৰৰ পৰা অনা হয়, সেইখিনি আমি চাই চিন্তি কিনি ঘৰত ব্যৱহাৰ কৰিলে আমাৰ বেমাৰ আজাৰৰ পৰা আমি ভালে খিনি
ৰক্ষা পাব পাৰি, হয়।
তাৰপিছত আৰু বাহিৰৰ খোৱা খাদ্যখিনি আমি পৰি পৰিত্যাগ কৰাটো দৰকাৰ। বাহিৰৰ যিখিনি খোৱা খাদ্য আছে। আমি দেখা যায় যে, হয়। আৰু দেখা যায় আমি যে আজি ঘৰত বহি আছোঁ ভাল লগা নাই অলপ বজাৰত যাওঁ। বজাৰত গৈ আমি কি কৰোঁ? হোটেলত বহি বিৰিয়ানী খাইদওঁ, তাৰ লগত যিখিনি মছলা পাতি থাকে, সেইখিনি আমাৰ ফৰিলৰ কাৰণে বৰ বেয়া পেটৰ কাৰণে খোৱা ঠিক নহয় কিন্তু মুখৰ স্বাদটো লাগে। থাকে লাগিলে আমি খালেও কিন্তু পৰৱৰ্তী দেখা যায় যে আমাৰ পেটৰ প্ৰব্লেম হয়। গেছৰ প্ৰব্লেম হয়। একমাত্ৰ আমি বাহিৰত বস্তু খোৱাৰ কাৰণে আমাৰ এনেকোৱা পৰিস্থিতি বিলাক হয়।
হয়।
তে আপুনি-আপুনি অলপ তাৰমানে অলপ পৰামৰ্শ দিয়ক কেনেকুৱা বস্তু খালে কি হ'ব?
ত আমি মোৰ হিচাপত মানে, ঘৰতে বনোৱা মানে জৈৱিক সাৰ ব্যৱহাৰ কৰা যি আমি খেতি কৰোঁ তাৰ পৰা মানে বস্তুবোৰ খাব লাগে। ৰাসায়নিক সাৰ ইমান ভাল নহয়।
হয়-হয়।
বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য তাত ব্যৱহাৰ কৰা হয়, যিবোৰ খালে আমাৰ ব্যৱাৰ হ'ব লাগে। আৰু ব্ৰইলাৰ, পল্ট্ৰি আৰু বৰফ ফৰম বাাছতকৈ আমি, সেউজীয়া খুচলি খুৱাই ভাল হ'ব, নহলে লোকেল কুকুৰা মাছ, সেইবোৰ খালে আমাৰ ভাল।
হা মাছটো আমি বিশেষকৈ দেখা পাওঁ যে বজাৰৰ পৰা কিনিলে কি হয়, বৰফ দিয়ো মাছটো আমি কিনি খাওঁ। তে সেইখিনি বাহিৰে যদি আমি নিজে-নিজে যদি অলপ কষ্ট কৰি ওচৰত আমাৰ নদী খাল বিল আৰু নদী নদীৰ পৰা যদি মাছ মাৰা যায় আৰুটো আমাৰ নিজৰ কাৰণে আৰু ভাল। কিন্তু সেইখিনি নকৰি আমি বজাৰৰ পৰা আজি থাকিলেহ টো মানে আমি সকলোৱে টো মানে আৰামত আৰমদায়ক জীৱন তাৰ মানে কটা বলে আমি চিন্তা ো কিন্তু আৰামৰ লগতো যে আমাৰ তাৰমানানে অলপ কষ্ট কৰিলে ভাল বস্তু
আৰাম-আৰামৰ লগতে আমি অবহেলা কৰি আছোঁ।
হয়-হয়।
ইয়াৰ উপৰি মানে আমাৰ চৰীৰৰ বাবে চৰীৰৰ কাৰণে মানে সকলো ধৰণৰ পুষ্টিৰে দৰকাৰ আছে। আৰু বেছিভাগ পুষ্টি-পুষ্ঠিয়ে মানে সেই যে হাক পাচলিৰ পৰাই পাওঁ।
হুম-হুম। তাৰপিছত আমি যদি আৰু এটা বস্তু আমি আমি ঘৰতো মানে গাখীৰ, গাখীৰ খিনি আমি আজিকালি দেখা যায় যে গাখীৰ বজাৰৰ গাখীৰো তাৰমানে ডুপ্লিকেট ওলাইছে। সেইটো ভেজাল-ভেজাল-ভেজাল যুক্তি হৈছে, গাখীৰত পানী দিয়ে। কিছ মমান এতিয়া আজিকালি গাখীৰৰ তাৰমানে মেডচিনো মিলাই গাখীৰ লৈ আহে বজাৰত। সেইকাৰণে নিজেও যদি ঘৰত, হা।
পানীত মিহলালে গাখীৰ হৈ যায় কিছুমানৰ।
হা। সেইখিনি যদি আমি নিজেই ঘৰত প্ৰস্তুত কৰিব পাৰোঁ। কাৰণ আমাৰ কাৰণে আৰু বেছি ভাল, আজিকালি আমি এটা গাই গৰু হয়তো পুহিব পাৰোঁ।
হয়।
নিজৰ ল'ৰা ছোৱালীক তাৰমানে ভাল পুষ্টিকৰ খাদ্য দিয়াৰ কাৰণে আমি গায় ঘৰত পুহিব পাৰোঁ। আৰু আজি আজিকালি দেখা যায় যে আমি স্কুলত তাৰ মানে ল'ৰা ছোৱালী পঠাই দিওঁ। সেই টোকে কি কৰোঁ হৈছে যে আমি পইচা দিওঁ। দহ টকা বিছ টকা দি দিওঁ যে তহত বজাৰ কিবা কিনি খাবি, বা দোকানত কিবা কিনি খাবি। সিহঁতি কি কৰে? এই পেকেটৰ কুৰকুৰি বা বেলেগ কিবা কিনি খায়। তে সেইখিনিও আমি বা আমি আমাৰ ল'ৰা ছোৱালীক অলপ সেইখিনিৰ
হয় ইয়াৰপৰি মানে কিছুমান মাকে তেওঁলোকৰ সন্তানক মানে টিফিনত মেগী বনাই দি দিয়ে।
মেগীটো দিব নালাগে, সেইটো মানে সিমান ভাল নহয়।
আমি ঘৰতে হয়তো ৰুটি বা ঘৰত আমি খোৱা খাদ্য খিনি ভাত বনাই টিফিন বনাই দি পঠাই দিব পাৰোঁ। সেইখিনিৰ পৰা তাৰমানে ল'ৰা ছোৱালী সকলে তাৰমানে উপকাৰ হ'ব। আৰু পানী আমি য পানী খাওঁ, পানী খিনিও আমি অলপ যদি উতলাই গওঁ বা গৰম কৰি খাওঁ। আমাৰ কাৰণে শৰীৰ কাৰণে উপকাৰ হ'ব।
হয়।
আৰু খোৱা খাদ্য খিনি যদি অলমপ হত আমি সময়মতে খাওঁ, যেনেকৈ আমি দেখা পাইছোঁ কিছুমানে ৰাতিপুৱা গ টোপনিৰ পৰা উঠি কি কৰে? টোপনিৰ পৰা উঠিয়ে সিহঁতে কি কৰে তাৰ মানে ভাত খাই চাহ খায়। এইবিলাকো যদি নাখাই ডাইৰেক্ট যদি আমি পানী খাই, তাৰপৰা সময এটো উলিয়াই যদি আমি ভাত খাব পাৰোঁ। আৰু ভাল।
হয়, এইটোও ভাল।
উম।
আমাৰ মানে চজাগ হোৱা উচিত। ইয়াৰ উপৰি মানে আজি-কালি ল'ৰা-ছোৱালী এ মানে সৰু বয়সতে মানে চিগাৰেট এইবোৰ খাই আছে। আমাৰ সমাজৰ মানুহকো মানে সাবদন কৰা উচিত এইবোৰৰ পৰা।
হয়, তাৰ লগতে তাৰমানে আমিও এটা বস্তু চিন্তা কৰো যিসকলে আজি-কালি চাদা খায়। আজি এজন মানুহে চিগৰেট চিগৰেটৰ দাম এতিয়া বৰ্তমান মা-মাৰ্কেটত আপোনাৰ বাৰ টকা না দছ টকা লয়।
হয়।
হয়, সেইখিনি পইচা দি যদি আমি সেইখিনি মানুহক যদি আমি বুজাব পাৰো যে এই চিগেত নাখাই আপুনি এটা লাগিলে কল কিনি খাওক। দছ টকা দি লাগিলে এটা আপুনি এ কিবা হয়তো খেজুৰ এটা কিনি খাওক। ত সেইখিনিত আমি পুষ্টি পুষ্টি এটা পাই আছো। পুষ্টিকৰ খাদ্য হি আমি জানো কল বা খেজুৰ, আপেল আংঙুৰ এইবিলাক যদি আমি অলপ সেই ফিন পইচা যদি আমি ৰাহি কৰি যদি এইখিনি খাব পাৰো ত আমাৰ হয়তো মানব শৰীৰৰ কাৰণে এইটো ভাল। সেইকাৰণে আমি ইয়াত ত সজাগতা সৃষ্টি কৰিব লাগিব। সজাগতা আমি গাঁৱে-ভূঞে গৈ এইখিনি আলোচ চনা কৰিব লাগে যে বিৰি, চিগৰেট, ভাং মঠ
হয়।
নাখাই আমি সেইখিনি পইচাৰে আমি যদি ফল-মূল কিনি খাওঁ আমাৰ শৰীৰ টো ভাল থাকিব। মানুহ আমাৰ চলা চলা-ফিৰাটোও আমাৰ ভাল হ'ব।
হয়। আজি-কালি মানুহে মানে বেছি অৱহেলা কৰি আছে এইবোৰ শৰীৰক লৈ। ইমান যত্ন লোৱা নাই নিজৰ।
হয়।
আমাক মানে সমাজত এটা কিবা কৰিব লাগে। কিবা এটা সংগঠন কিবা সংস্থা এটা পাতি
চছাইট চচিয়েল ছচিয়েল ৱৰ্ক কৰিবলে হ'লে আমি হয়তো এন জি অ' এটা বনাব লাগে বা এন জি অ' বনাই বা এন জি অৰ মাধ্যমত কিছুমান যুৱকক আমি তাতে যোগদান কৰাই এই সকলক যদি আমি প্ৰস্তুত কৰি গাওঁ-ভূঁই উলাই দিব নিশ্চয় হয়তো আমি এইটো সমাজৰ কাৰণে ভাল হ'ব।
হয়। ইয়াৰ উপৰি আপুনিতো জানে এতিয়া গৰম।
হয়, হয়।
ত' এতিয়া আমি মানে পৰা ধুই বনাই খাব পাৰো এ টো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল।
হয়, হয়, হয়। তাৰপিছত আমি এইটো সময়ত আমি লেমু পানী যিটো কয় আমি আমি লিবু পানী দি খাওঁ। লেবু পানী খালেও শৰীৰৰ কাৰণে যিটো আমাৰ পেটত যিটো চৰ্বি এ চৰ্বিটোৰ কাৰণে সেইটো তাৰমানে এটা ভাল এটা কাম কৰে। কিছুমানে আমি সিহঁতক পেটৰ চৰ্বিৰ কাৰণে সেহেতক আজি-কালি চাওঁক আমি মেক্সিমাম কিবা বস্তু যদি বজাৰত খাওঁ সেইগুলাটো চুগাৰ বা চেনি বচ চেনি জাতীয় বস্তুটো বেছি থাকে। আজি ইছতাৰ্তাৰ যদি খায় খায়, ইছ যদি খায় আপুনি বা তাতে ঠাণ্ডাৰ ঠাণ্ডাৰ কাৰণে আমি কি কৰো মাজা খাওঁ, স্প্ৰাইট খাওঁ। এইবিলাকৰ পৰা আমি অলপ দূৰত থাকিব লাগে। তাত চুগাৰটো অত্যাধিক থাকে। চুগাৰ বা চেনিটো অত্যাধিক থাকাৰ কাৰণে কি হয় মানে আজি-কালি মধুমেহ টো হয়। মধুমেহ ৰোগটোৰ কাৰণে যদি আমি পৰিত্ৰাণ পাব লাগে আমি চেনিজাতীয় বা মিছহা কিছুমান বচ হয়, কিছু কিছুমান বচ চ আমি সেইটো পৰিহাৰ কৰিব লাগিব। তাৰ লগতে এটা বস্তু আমি জানো যে মধুমেহ ৰোগটো যদি আমি দমন কৰিব লাগে ৰাতিপুৱা আমি এটা উম বস্তু আছে মেথি যে আছে মেথিৰ পানীটো যদি খাওঁ আমি
হয়।
তেন্তে কি হয় চৰীৰ যিটো চুগাৰ হয় সেইটো বৃদ্ধি কৰাত সিঁহতে তাৰ মানে ৰোধ কৰে। হয়, ৰোধ কৰে। বাধা দিয়ে। এইখিনি আমি হতো ঘৰুৱা পদ্ধ তাতে এইখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ।
হ'ব তেনেহ'লে, আপোনাৰ লগত কথা পাতি ভাল লাগিল। বহুত কিবা শিকিবও পাৰিলো আপোনাৰ পৰা মই।
ঠিক আছে পিছত আৰু কথা পাতিম।
হয়।
ঠিক আছে, গুড নাইট।
উম, গুড নাইট